অ
অ কোৱা
কৰি আছা?
এয়া এনেই আছিলো।
আচ্ছা আচ্ছা ভাট খালা,
অ অ ভাত খালো তুমি খালা?
মইও খালো। কি' বনাইছিলে তোমাৰ?
মোৰ, আজি গাহৰি ভাত।
বা' গাহৰি খাইছা। ঠিকে আছে।
তুমি কি' খালা?
মই আজি মাংস বনাইছিলে, মায়ে।
অঁ, কি' কি মাংস?
তোমাৰ ব্ৰইলাৰ।
ব্ৰইলাৰ নেকি?
অঁহ।
লোকেল মুৰ্গী নোখোৱা নেকি, তুমি?
লোকেল মুৰ্গী খাওঁ মানে, আমাৰ ব্ৰইলাৰটো বেছিয়ে আনে আৰু ঘৰত।
অঁ, অঁ।
উম, বাকী খবৰ- খাতী
বাকী' খবৰ খাতি ঠিকে- ঠিকে আছে আৰু তোমাৰ কোৱা?
মোৰো ঠিকে আছে দিয়া।
অহ, অহ।
সেইটোৱে আৰু মই এনেই তোমাক কল কৰিছো বোলো, মানে মই ভাবিছো এপ এটা বনাম বুলি' নিজে।
হয়, নেকি।
ক'ডিং শিকিলো ন' মই। এইটো, এইটো ইকত মানে, লাষ্ট- আৰু, মোৰ মানে এক্সপিৰিয়েঞ্চ এটা হ'ল আৰু, মানে কেনেকে- কৈ বনাই সেইটো?
অঁ, অঁ।
চ' মানে সেইটোৱে মানে, কেনেকুৱা এপ বনালে ভাল হ'ব মানে, আজিকালি যেন, জোন বিলাকৰ কাৰণে বেষ্ট?
যেন, যি বিলাকৰ কাৰণে টো মোৰ মতে ভালে এপ হ'ব, তোমাৰ এই সেয়াৰ কাৰণে, এটা টো হ'লে তুমি গেমিং কিবা, এপ বনাব পাৰা। কাৰণ' গেমটো বহুত খেলে সেইবোৰে। তাৰপিছত- আৰু এটা বনাব পাৰা- তুমি হ'লে সিহঁতৰ এডুকেশ্যনৰ কাৰণে,
এডুকেশ্যন, অকে। ঠিক কাৰণে
শিক্ষাৰ কাৰণে শিক্ষাটো কাৰণ শিক্ষাটো কাৰণ বহুত মানে জৰিয় সেইটো আজিকালি আমাৰ যুগত
আচ্ছা আচ্ছা ৰন পাইছো আকৌ তোমাৰ এতিয়াতো বহুত খিনি এপ আছে তোমাৰ প্লে ষ্টৰতে এভেইলেবল হয় আৰু থাৰ্ড পাৰ্টি এপছ বিলাকো আছে
অ বহুত বহুত এপ আছে অ মোৰ মাঠা বেয়া হৈ য়ায মোৰ এতিয়া এতিয়াই কিমানটা এপ এনেই ডাউনলোড কৰিব লাগে
সেইটোৱেটো মানে তোমাৰ ছচিয়েল মিডিয়াৰ কাৰণে বেলেগ এপ, এটাৰটেইনমেন্টৰ কাৰণে বেলেগ এপ, কল কৰিবৰ কাৰণে বেলেগ এপ, চেটচ কৰিবৰ কাৰণে বেলেগ এপ, মেছেজ কৰিবৰ কাৰণে বেলেগ চবৰ কাৰণে বেলেগ বেলেগ, গেম খেলিবলৈ বেলেগ এপ
সেইটোৱে টো
সেইটোৱে তোমাৰ আৰু কিন্তু থাৰ্ড পাৰ্টি এপ বিলাক ছেফ নহয় মানে
উম অ সেইটো হয় মানে তাত সেই তোমাৰ ভাইৰেছে ছাইৰেছ টো সোমাই যে যে নহলে নহলে নহলে হেক হৈ যায়টো কিছুমান এপ
অ সেইটোৱে
পেদি ডৰেক শেষ কৰিব পাৰিতো
সেইটোৱে ৰিস্কি হয় মই মানে ভাবিছো মই থাৰ্ড পাৰ্টি এপত নাযাও মই মানে এপটো বনাই প্লে-ষ্টৰতে দিম আৰু
অ দিব পাৰা ভাল ভাল আইদিয়া বাৰু এটো
উ এইটো যেনে কডিং টো শিকিলো কিবা এটাটো ইউজ হক ন কডিংটো
অঁ সেয়াই আমাৰ সমাজখনৰ কাৰণে ভাল ইউজ হওক ভালেই হ'ব এইটো
আচ্ছা আচ্ছা এনেই তুমি জানে কৰ্ডিং
মই তেনেকে ইমান শিকা নাছিলো অলপ চলপ শিকিছিলো বাৰু এই পাইথন চাইথন শিকি লৈছিলোঁ বাৰু পাইথন স্পাইডাৰ সেইবোৰত অকণমান তাত যাবা যাবা আৰু এইবোৰ শিকিছিলো অকমান অকমান
অ
বাকী ইমান বেছি নোৱাৰো আৰু
আচ্ছা আচ্ছা গম পাইছো একো নাই বাৰু মই এনেই তোমাক মোক শিকাই দিব পাৰিম মই জানো ন কডিংটো
অ তুমিও পাৰিবা ন ঠিকেইতো
তোমাক মই শিকাই দিম একো কথা নাই আকৌ তোমাৰ কি কয় আজিকালি যে এপ বিলাক মানে ভাবিছো অলপ চচিয়েল মিডিয়া বেচ বনাও আজিকালি চচিয়েল মিডিয়াই দেই ন বা ছচিয়েল মিডিয়া চলি আছে তোমাৰ
অ', অ' সেইটোৱেই।
তোমাৰ ফেচবুক হয় ইনষ্টাক হওক টুইটাৰ হৈছে।
অ' টিন্ডাৰ টিন্ডাৰ চিন্ডাৰ এই থ্ৰেড থ্ৰেড
অ সেই ট্ৰেড থ্ৰেড ও ওলাইছে এতিয়া ন নতুনকে
উম ট্ৰেড এপটো তোমাৰ আছেনে নে এনে
এটো মই মানে ইউচ কৰা নাই মানে তাত বহুত নটিফিকেচন আহে ন।
অ' নাই, তেনেকুৱাতো ইমান একো নটিফিকেশ্যন নাহে। তোমাৰ ইনষ্টাগ্ৰামৰ ইনষ্টাগ্ৰামৰ নিচিনাই চব। তোমাৰ প'চ চচ আহে। লাইক কৰিব পাৰা স্বাইপ কৰিব পাৰে। ৰিলচ আহে।
আচছা তাত মেচেজ কৰিব পাৰিনে?
তাক মেছেজ কৰিব পাৰি।
পাৰি ন। তেনে ইউক-ইউজ কৰিব লাগিব। উম সেইটোয়ে। বাকী তুমি আজিকালি কি চলাই আছা মানে এপ
আজিকালিতো মই বাৰু তিন্দাৰ চলাই আছো।
অ
তিনদাৰত অকণমান মানে সেয়াই অনলাইন ফ্ৰেন্ডছ অকণমান বনাই আছোঁ।
আচ্ছা অনলাইন ফ্ৰেণ্ডছ ন। অ' মানে ইউচ বিলাক ভাল আৰু চচিয়েল মিডিয়া ইউচ্ মানে কমিউনিকেশ্যন স্কিলটো বেছি বাঢ়িব মানে।
সেয়ে কমিউনিকেশ্যন হয়। ধুনীয়াকৈ বেলেগ মানে লগৰবোৰৰ লগত কনটেক্ট কৰিব পাৰি কোনোবা চিনাকি তিনাকি ক'ৰবাত ওলাই যায় ন।
অ', অ' সেইটোয়ে নতুন নতুন ফ্ৰেন্ডছ
অ
এটোৱে
সেইটোৱে ভালে কৰে বাৰু তেনেকে টিন্দাৰে সেইবোৰ হেল্প কৰিছে এতিয়া।
সেইটোৱে সেইটোৱে আৰু এনে তোমাৰ কিবা আইডিয়া আহিলে ক'বা। ময়ো বনাই দিম তেনেকুৱা এপ এটা।
অঁ ঠিক আছে চিয়'ৰ চিয়'ৰ নিশ্চয় ও।
বাকী এতিয়া কি কৰি আছা মানে তোমাৰ কাম জব।
জব এতিয়া বৰ্তমানতো মই অকণমান এইখিনি নিজৰ ক-ক'ৰ্ডিঙৰ সেইখিনিৰ কাৰণে শিকি আছিলোঁ এইকেইটা দিন ক্লাছ কৰি আছিলোঁ।
আচ্ছা তুমিও ক'ৰ্ডিঙ শিকি আছ ন।
অ এতিয়া ক্লাছ কৰি আছো মই।
আচ্ছা-আচ্ছা মানে মাজতে এৰি দিছিলা অলপমান কি কি আকৌ ষ্টাৰ্ট কৰিছা।
অ সেয়াই এতিয়া আকৌ শিকি আছোঁ এ এতিয়া এইটো অকণমান ছয় মাহৰ এইটো লৈছোঁ আৰু ইয়াক কমপ্লিট হৈ গ'লে তেতিয়া- পূৰা ভালকৈ পাৰিম আৰু। তেতিয়া ময়ো এপ ডেভেলপ- অ ভনী যাব পাৰিম।
আচ্ছা আচ্ছা ঠিকে আছে।
উম।
আকৌ বাকী তোমাৰ ইনষ্টাগ্ৰামো আজিকালি বহুত হেৰি হৈছে নহয় ভাইৰেল হৈছে তোমাৰ ইনষ্টাগ্ৰাম ইমান ইউজ কৰে মানুহ বিলাকে। ৰিল চাবলে দে। ইউজ কৰিবলে- ষ্টৰী দিয়ে-
সেইটোৱেই যাওঁ।
আকৌ ৰিলো বনাই কোনোবাই-কোনোবাই।
অ কিছুমানৰ বাপৰেই গাৰ্ল ফ্ৰেণ্ড বয় ফ্ৰেণ্ডে কি ৰিল দিয়ে। দুইটাই এইটো সিটো কি ভাল- পায় হ'লে সিহঁতৰ ৰিলেশ্যনশ্বিপ বোলে সেই লং ডিচষ্টেঞ্চতেই নাথাকক কিয়। দুইটাৰে এই মানে ইমান- প্ৰেম বা - এই- সেইটোত গম পাই না মানুহবোৰে ভালেই বাৰু দুইটাই-দুইটাই- কানেক্ট। কৰি থাকিব পাৰে তেনেকে।
টো ঠিকেই থাকে।
উম।
বাকী তোমাৰ যে- হেৰি আমাৰ ইউটিউবটো আছে। এইটো মাৰ- ইউটিবটোও ভাল ভিডিঅ' চাবলৈ নোচ-
ইউটিউব- ইউটিউবটোতো বহুত-বহুত ভাল সেইটো মানে জ্ঞান কা ভাণ্ডাৰ বুলি ক'ব- পোৱাৰ সেইটো।
অ মানে এডুকেশ্বন ন কাৰণেও- ভাল তোমাৰ আৰু? গেমছৰ কাৰণে গেমিং ভিডিঅ'
সেইবোৰ গেমিং ভিডিঅ'ৰ কাৰণেও ভাল তোমাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণেও ভাল।
অ
এণ্টাৰটেইনমেণ্টততো আহোঁতে চবতকৈ ওপৰত মানে এতিয়াও ক'ব পাৰি ইউটিউব। সেইটোৱেই হৈ আছে আজিকালি কিছুমানেহে কয় ইনষ্ট ইষ্টাগ্ৰাম ফিষ্টাগ্ৰাম তেনেকুৱা একো নহয় তোমাৰ কিমান যুগৰ পৰা ইউটিউবটো চলি আছে। ইউটিউবৰ আগতে। ইউটিউবৰ আগতে লগ'টোৱেই কেনেকুৱা আছিলে এতিয়া গৈ গৈ গৈ গৈ এতিয়া দেখাত কেনেকুৱা হৈ গ'ল
উম হম
ধুনীয়া এইটো ইউ - ইউটিউবটো।
সেইটোয়ে আকৌ তোমাৰ কি কয় মই ভাবিছো মই যে এপটো বনাম। তাত মানে, মানুহে পষ্টো কৰিব পাৰিব, মেছেজো কৰিব পাৰিব, আৰু যেনেকে ইউটিউব আৰু ইনষ্টাগ্ৰামত ৰিল আৰু ছৰ্টছ থাকে ন! তেনে মোৰো এক তোত মানে এনেকুৱা কিবা ভিদ ভিডিঅ'ও চাব পাৰে আৰু ছৰ্ট ভিডিঅ' লং ভিডিঅ' যি মৰ্জি। আৰু চিয়া আৰু এপটো পোৰা হাণ্ড্ৰেড পাৰ্চেন্ট চেফ। বনাম আৰু মই যাতে কাকো একো ভাইৰেছ চাইৰেছ নুকোমাওক নে কোনোবাই হেক নকৰক।
অ অ।
এইটোৱে। বাছ এতিয়া, পাৰ্মিশ্বন। তোক লাগে আৰু মানে সেইটো এপটো মানে প্লেষ্টৰত দিবলে। মানে এটে ভেৰিফাই কৰে ন, ভাল এপ মানে এ ভাল হলে এপটো মানে তাত দিব মানে। প্লে'ষ্টৰত।
উ-উ-উ বুইছো বুইছোঁ।
তাৰপিছত মই ভাবিছো এটা গেমিংৰো এপ বনাম য'ত মানে খেলিব পাৰিব যেনেকে তোমাৰ মোবাইল লেজে ফ্ৰী ফায়াৰ পাবজিক হওক তেনেকে তোমাৰ এনেকুৱা এক। এটা বনাম বুলি ভাবিছো। ছ' মানে সেইটো মই এনেকুৱা এপ বনাম কি এডিকশ্বন নালাগক মানে, পোৱালী বিলাকক। মানে যুনে যুনে খেলিব মান বহু ডাঙৰ মানুহ সৰু মানুহক চবৰলে বীজ বনাম মানে ডাঙৰ সৰু চবেই খেলিব পাৰিব সেইটো
উম-উম-উম-উম
ইটোৱে বাকী তোমাৰ সেইটোৱে বাকী তোমাৰ কিবা আইডিয়া পালে ক'বাচোন কেনেকুৱা অলপ মানে ক্ৰিয়েটিভিটি অলপ হ'ব আৰু মোৰ
তুমি সেইটোত - সেইটোত তুমি মানে এপটোত এনেকুৱা খেলিব খিনি বনাব পাৰা হেই অফলাইন আৰু অনলাইন দুইটাৰ কাৰণে বনাব পাৰা বা অকল অফলাইন - অফলাইন প্লেয়াৰছক কাৰণেও বনাব পাৰা কিন্তু অফলাইনতেই তুমি বোলে অকল ব্লুটুথ বা ৱাইফাই কানেক্ট কৰি পেলাই তুমি মাল্টিপ্লেয়াৰ খেলিব পাৰা ওচৰে ওচৰে থাক ঐ থাকিলে তেনেকুৱা সেইবোৰ- সেইবোৰ অকমান কৰি দিব পাৰা কিবা কিবি
অ সেইটোৱে টো মানে মই এনেকুৱা গিফ্ট বনাম সেইটো সেইটো মই এনেকুৱা এপ বনাম যা তাত মানে নেটৱৰ্ক নাই যেনেকে হক ৱাই ফাইও নাই হিংতে খেলিব পাৰক। ঠিক আছে সেই তেতিয়াতো মাল্টিপ্লেয়াৰ নচলিব বিকজ নেটটো লাগিবই কিন্তু খেলিব পাৰিব এইটো গেম
অ তেনেকুৱা
তেনেকুৱা মানে সেইটো দিম আৰু মই
জাষ্ট- জাষ্ট এটা সেইটো ইউটিউব বা ৱাইফাই ডি কানেক্ট কৰি কানেক্ট কৰিলে দুইটা মানে ডিভাইচৰ কানেক্ট কৰিলে সেইটো খেলিব পাৰে তেনেকুৱা টাইপ
অ সেইটোৱে - সেইটোৱে দিয়া মই তেনে টোত কামটো কৰো ন অঁ হ'ব দিয়া ঠিক আছে বাই-বাই অঁ - অঁ